অ' শুনিছা, কি কি কৰি আছা নো?
এয়া ভাতত লাগি আছো তোমাৰ।
অ' কি বনালা?
হেৰি কৰিলো এই মাছ আনিছিল, মাছ আনিছিলে, সেই মাছ ছে মাছে ঔটেঙা আঞ্জা বনালো, তাৰ পিছত দালিও দালিও অলপ বনালো। মচোৰ দালি আৰু, তাৰপিছত তোমাৰ ভুল আলু আকৌ ভাতকেৰেলা তেনেকৈ পনীৰ দি পেলাই চব্জি এখন বনালো, সেয়া দিয়ু খাইছো আৰু। উম, পনিৰ ভুল আলু, ভাত কেৰেলা পনিৰ। সেইটো চবজি আৰু। কালি ঔটেঙা এটা আনিছিলে মানে বজাৰৰ পৰা, তাকে মই বোলো ঔটেঙা ত মাছহে ভাল লাগে ন, সে পণীৰ এই মৰিগাঁৱৰ পৰা আনিছিল।
অ' নাই নাই, ইয়াত পাই জানো?
ইয়াত পাব, সৰু টেমা পাবা তুমি চেভেণ্টি ফাইভ লয় এটা টেমাত।
উম, সেইটোৱেই ভাল ক'ব গ'লে, হ উম।
তাৰপিছত সেই ভোলৰ লগত, ভোল আলুৰ লগত চব্জিত সেইটো দিলো আৰু পনীৰ। ঔ টেঙাতে মাছতে জোল বনাই দালি অলপ বনালো। খাই আছো।
অ'।
তুমি কি খা কি খাই আহিলা?
মই চাহ পানি খাই আহিছো, এতিয়া স্কুলত আছে অলপ ব্ৰেক টাইম দিছে মানে। দচ পোন্ধৰ মিনিটমান ৰখিব দিছে। আজি গনা নাই, এনে কমিছে ছিলে দুটামান, কি কৰে আৰু।
নহয় হেৰি এতিয়া টোটেল টোটেল কিমান হৈ আছে এতিয়া ষ্টুডেণ্ট? উম।
তাৰিপাছত হোৱাৰ পিছতে এতিয়া আকৌ হেৰি কমিছে মানে অহা নাই। এতিয়া দুজনী মমান শুনিছো বোলে নাহে হেনো, এতিয়া কি কৰে আৰু নাজ
অ তেনে গ'লে দিগদাৰ হ'ব ছোৱালীহতে অহা নাই।
সেহতে বোলে নাহে হেনো আৰু আহিছিলে এসপ্তাহ মান আহিলো এতিয়া নাহে বোলে আৰু। শুনিছো হে নাহে বুলি এ টো সেই সেইটোৱেটো কথা কি কৰে এতিয়া। এ তাকে ক আজি কব লাগিব ৰপাচোন, উম মই সিনাাম জ্যোতি দ আগত কৈছো,
উলিয়াব পাৰিম বুলি।
পাৰিম বুলি তাকে এতিয়া কি কৰে। সেনেকে হ'লে কেনেকে হ'ব নয় সেইকাৰণে আগতে ল'ব লাগে।
মানুহৰ ইমান আশা কৰিব নালাগে, সদায় এডমিচনতে পইচা ল'ব লাগে। পিছ ল'ৰা-ছোৱালী দুদিনমান আমনি লাগিলে এই মই নাযাও আও দে বুলি হেৰি কৰিব। কষ্ট আমাৰো কষ্ট খিনি হয়ে না সমানে এইবিলাক বেয়া কথা। নাই ডিচিশন ল'লে যি যিকেইজন শিক্ষকে কৰিছে আগতীয়াকে ডিচকাচ কৰিহে যিকোনো এটা মেছেজ দিব লাগে। এতিয়া আৰু কেনে তেনেকে আৰু বেলেগেও নাহিব, লাষ্টলৈ কিছুমানে ফুৰা চকা কামৰ কাৰণে নাহিব চাবাচোন।
অ নাহিব, সেইটোয়ে হ'ব এতিয়া সেই তেনেকেই গৈছে ন কিছুমান ফুৰিবলৈ গুচি গৈছে
ছোৱালীহঁতৰ দিব বাৰু, বেলেগৰ আৰু কথা কৈছো।
এসপ্তাহ হ'ব যে, এসপ্তাহতনো কি দিব? এনেকুৱা নিচিনা আহিব যে।
এসপ্তাহৰ কি পইচা দিব?
উম তেনেকে বুলি ক'ব যে।
কিন্তু হিচাপ নপৰে ক'ব আৰু এসপ্তাহে আহিলে আমাক কিনো দিম বুলি ক'ব।
উম সেই সেইটোকে কৈছো তেনেকে হ'লে দি
আকৌ
উম।
আৰু দে ভাইটি কেনেকুৱা পাইছে? ভাইট কেনেকুৱা পাইছে?
ভাইটি জ্বৰটো অকণমান কমা নিচিনা লাগিছে। লাগিলেও কি হয় আকৌ উঠে, এতিয়া মাৰহে বেছি হৈ যোৱা নিচিনা হৈছে আকৌ।
এনেও জ্বৰুৱৰা মানুহৰ লগত লাগি থাকিলে
লাগে থাকিলো অ বেছি হৈ যায় নহয়।
উম।
এতিয়া মানে কি হয় ৰাতি উঠে, টেবলেট খালে উঠে, ধৰা এতিয়া কালি খোৱাৰ পৰা অকমান ভাল পচা লাগিছে। হ'লেও মানে এইটো তিনদিন পাঁচদিন থাকেই ন এইটো জ্বৰ।
উম থাকে। এসপ্তাহ'লে থাকে। দুৰ্বল হৈ যাব।
উম।
তোৰ জ্বৰ টোৱে এনেকুৱা আৰু।
অ
হ'লেও কিবা মুখত বহা বস্তু খাব দিবা।
তাকে
একেবাৰে নাখালে দুৰ্বল হৈ যাবগে।
উম'
য দ নামছ নাম অ ন কি
মানে কি খাবলে মন
নাই গ দিয় কছ লখন না উম মূৰ দাঙিব নোৱাৰা হয় নহয়।
আৰু তেনেকে পৰি থাকিলে, পৰি থাকিলে গা গা বেছি বেয়া কৰিব।
গাটো গধুৰ হৈ যায় এনেকে জ্বৰ দিলে শুই উঠি যাব নোৱাৰিলে। উম' চাবা আকৌ বেছি শুই থাকিলে জন্দিছ হৈ যাব।
উম' সেইটোকে তাক কৈ আছো উঠি আহিবলৈ সিহে উঠি নাহে মানে দুৰ্বল লাগে নেকি গাটো, উঠি আহিব মন নকৰে সেইটো কাৰণে।
উম' উম' উম'।
এ এনেকে হ'লে দিগদাৰ নহ'ব জানোঁ।
দিগদাৰ হ'ব আক, পাৰিলে তোমালোকৰ গাতো বিয়পিব।
উম'
ভণ্টি কেনেকুৱা পাইছে আকৌ?
ভন্টি এতিয়াতো ঘৰতে আছে তাই। তাই আছে আৰু মানে ইমান সুষ্ট হোৱা নাই। এতিয়া ভাইটি উতপাতহে পঠাই দিলে তাইও।
উম' উম'।
সেই কাৰণে
দা, এৰি দে
উম'
এইখিনি সময়ত হয়েই জ্বৰ, ঋতুতো সলনি হৈ থাকে যে বৰষুণ, ৰ'দ।
অ' অ'।
ৰ'দ হয়, তাতে চাই চিতি চলিব লাগিব আৰু। এই যে কোন কোন আহিছে? সকলো আহিছে নে?
হা?
ল'ৰা-ছোৱালী সকলোৱে আহিছে নে?
জুতি নাই আহা, জুতি ট্ৰেইনিঙত গৈছে এতিয়া।
আমাৰ সোতৰ তাৰিখ মানৰ পৰা হ'ব নেকি, মেছেজ এটা মানে পাইছোঁ। ফোন কৰা নাই বাৰু।
অ' এইয়া জ্যোতিকা ও ফোন কৰা নাই নহয়, কিবা এখন হেৰিহে দিছে। তেনেকেই গৈছে, উম' উম'।
এইটো মানে হেৰি তোমাৰ মেছেজিংত এটা মেছেজ দিছে, এ লিংক এটা দিছে। তাৰপাছত লিংক টো অন কৰি দিছোঁ নহয়, মোবাইল নম্বৰটো দিব দিছে, মোবাইল নম্বৰটো এণ্টাৰ কৰি দিছোঁ নহয় তাত। তোমাৰ অ' টি পি এটা পঠাইছে, ধৰক গেট অ' টি পি কৰে। অ টি পি টো টাষ্ট কৰি দিলে, অ টি পি এটা আহে নহয়, অ টি পি টো দিলে তোমাৰ নামটো সহ ধুনীয়াকে হেৰি কেণ্ডিডেটৰ মানে নামটো ওলাই যায় আৰু তাৰপিছত এই ট্ৰেইনিঙৰ ডেট কেইটাৰ তলত লিখা আছে।
চি এম এ টিপুল থ্ৰী ডেজ ট্ৰেইনিং তেনে হলে। সোতৰ ওঠৰ বাইশ তাৰিখে অ
ফোনটো কাটি দিবা নেকি ইম্পৰ্টেণ্ট ফোন এটা মাৰি আহি আছে।
অ অ অ দিয়া
কাটিয়ে দিব লাগিব কাটি দিয়াচোন।
উ